অ', কি কৰিছা?
এয়া আছো এনেই বহি চোতালতে।
অ'।
তুমি কি কৰিছা?
ময়ো সেই আছো, এনে আগফালে ইমান ধুনীয়া বতাহ মাৰি আছে, বহি আছো।
অ', ময়ো এ বতাহো মাৰি আছে, তাৰপাছত আগফালে আমাৰ মানে এ পথাৰত হেই খেতি, মাটি ৰুই আছে।
অ'।
তাকে আৰু বহি পেলাই আৰু, সৌন্দৰ্য উপভোগ কৰি আছো আৰু।
অ তাকে।
এতিয়া তোমাৰ, এই আহাৰ মাহ টোটো ইমান ভাল লাগে, চাৰিওফালে মানে ৰোৱনীয়ে মাটি ৰুব।
অ, হয় অ সেইটোতো- মানে এতিয়া প্ৰকৃতিৰ সময় বুলিয়ে ক'ব পাৰি আৰু ইমান ধুনীয়া হৈ থাকে প্ৰকৃতি।
হয় হয়, এইকণ প্ৰকৃতিৰ সময়ে।
হয়।
এতিয়াৰ কষ্টৰ খিনিয়েতো পিছত মানে এ- কোনগুটি হৈ ঘৰলৈ আহিব।
হয় হয়।
আহাৰ মাহ মানে তোমাৰ বৰষাৰ সময় খেতি মাটি ৰোৱাৰ সময়।
হয় হয়। এতিয়াতো, তোমাৰ- ধৰা কিমান-
সেয়া চাৰিওফালে তোমাৰ এতিয়া বৰষুণে পৰিৱেশতো, অ মানে আৰু ভাল-
ইমান সেউজীয়া, হয় হয় সেউজীয়া কৰি তলে চবফালে ঘাঁহে বননিয়ে।
হয় হয়।
আহাৰ মাহ মানে মানে কৃষকৰ বাবে মানে তোমাৰ খুব ব্যস্ত সময় আৰু তেওঁলোকৰ- সময় এনে কটোৱা নহয় আৰু-
হয়।
এই সময়ত তোমাৰ ধানৰ খেতি মূল- কাম বোৰ ধৰা আৰম্ভই হয় আৰম্ভ মানে কিছুমানৰো ধৰা আগতীয়াবোৰ শেষেই হব হ'ল। যিবোৰটো মাটি ৰুই পেলাই, শুনিছানে?
হয় হয় শুনি আছো।
আহ।
বাকী এনেই ভালেই নহয় ঘৰত?
অ ভালে ভালে।
তোমালোকৰ মাটি ৰুইছেনে?
মাটি অ ৰুইছে। আমাৰ গাঁৱতো মানে তোমাৰ প্ৰায় প্ৰতিটো পৰিয়ালৰ পথাৰত নামিছে মানে প্ৰতিটো।
আহ অ। এতিয়া সকলোৱে নামিছে আৰু এতিয়া লাহে লাহে এইকণ সময়তে কষ্ট কৰিলেহে কৰা। তাৰ পিছতহে আৰু এতিয়া- অকল সময়তে যদি সময়টোত বহি থাকে তেতিয়া পিছতনো এই ধানকেইটা কেনেকৈ পাব।
কেনেকে পাব, হয় হয়। কিছুমানে কঠীয়া তুলিছে এতিয়া ৰৱাই ৰুই আছে কঠীয়া তোলেই কঠীয়া তুলিছে মানে - ইমান সুন্দৰ লাগে নহয় মানে পথাৰখন মানে সকলোে মানে পাছফালে বোৰ পাছফাল বোৰ এতিয়া চব- মানুহ মানুহো মানে সৰহ হলে ভাল লাগে তোমাৰ, কাম কৰি মেলি।
আৰু এনেকুৱা এতিয়া এনেকুৱা হ'ব লাগে কিছুমানত আছে বাৰু- যে আমাৰ হলে মানে বেলেগে আহি ধুনীয়াকে ওচৰৰ মানুহ মানে আহি- সহায় কৰি দিছে ৰুইছে তেনেকে আমিও বেলেগৰ খিনি কাম কৰিছো।
উম।
নালাগে আৰু।
ভাল লাগে অ। উম উম, বৰষুণ যদি সময়মতে হয় তেন্তে মানে খেতিও ভাল হয় ন এতিয়া ধুনীয়াক এতিয়াৰ বৰষুণ দিলে ৰা বাম মাটিবোৰ ধৰা পানীটো নৰখে যে সময়মতে বৰষুণটো দি দিলে ভাল হয় আৰু।
ভাল হয় অ' সেইটোয়ে অ অত্যাধিক বৰষুণেও খেতিখিনি নষ্ট কৰিব পাৰে। কিন্তু এতিয়া তোমাৰ অ' বতৰৰ বতৰত মানে উম হেৰি কৰিও লাভ নাই। ভৰসা কৰিও আজিকালি মানে লাভ নাই হে
লাভ নাই লাভ নাই।
উম।
সেইটো কাৰণে ধৰা কিছুমানে এতিয়া মেচিনে বহাই লৈছে এতিয়া পানীৰ কাৰণেতো ৰৈ থাকি দিব নোৱাৰে ন, ইটো যিটো পানী সেইখিনি পানীয়ে কিন্তু সেইখিনি পানী হোৱাটো বেলেগ কথা বা মেচিনে উলিয়াই তোমাৰ শস্য সিঁচাতো বা ৰোৱাটো অকমান বেলেগ হয়,
এ বেলেগ হয়, হয়, হয়।
দে, প্ৰতি বছৰে তোমাৰ উম মানে প্ৰতি বছৰ মানে যোৱা বছৰটো তোমাৰ পানী নাইকিয়া জহত কিছুমানে ৰুবই নোৱাৰিলে আৰু প্ৰত মানে অতিবৃষ্টিৰ বাবে বহু পথাৰ মানে পানীত ডুব গৈছে গম পাইছানে? এতিয়া দ পথবিলাকত তোমাৰ ৰুবই নোৱাৰে, পানীতো বে ছি হৈ গ'লে ডুবি যায়
আকৌ পানী হোৱাৰ লগে - লগে তোমাৰ নদীৰ পানী যদি এৰি দিয়ে তেতিয়া মানে বানপানীৰ ফলতো বহুত খেতি নষ্ট হৈ যায়।
হয়, হয় অ', বহু কৃষকে মানে লোকচানত ভু ভুগিছে। হয় হ।
কি কৰিবা আৰু কৃষকৰ জীৱন তেনেকুৱাই আৰু।
অয়া লোকচান হ'লে বেয়া লাগে আ আ আৰু যোৱা পিছত তোমাৰ বহুত কৃষকে লোকচানত ভুগিছে। অ', সেইটোৱেতো। এ বৰষুণটো জোখত হলে মানে এইবাৰ আশা কৰিছো আৰু মানে বতৰতো এনেকে ৰ'দ - বৰষুণ দি থকা দেখি আৰু। বৰ উম, বৰষুণ উপযুক্ত মানে পৰিমাণে হ'ব আৰু তেতিয়া ধানৰ ধানৰ মানে উৎপাদনটো ভাল হয় আৰু কৃষকৰ মনতো ভাল লাগে আৰু ধৰাচোন ইমান কষ
উম আৰু এনেকুৱা আমিও কৃ ষকসকলক আমি মানে সন্মান কৰিব লাগে আৰু তেওঁলোকৰ কামক হক এতিয়া বহুতকে দেখিছো মানে চাকৰি কৰাখিনিক যিমান এটা গুৰুত্ব দিয়ে, এই মানে সাধাৰণ খেতি মানে খেত তি কৰ অ খেতি কৰা লোকসকলক বা কৃষকসকলক সিমানেই মানে গুৰুত্ব নিদিয়ে মানে তেওঁলোকক অকমান বেলেগ চকুৰে চোৱা হয় কিন্তু তেওঁলোকৰ কষ্টৰ কাৰণেইটো আমি সেই চাউলকেইটা খাবলৈ পাইছোঁ মানে ভাতগিটা খাবলৈ পাইছোঁ, চাউলকিটা পাইছোঁ।
উম হয় বাৰু, তাকে। আমাৰো সেই ৰুবলৈ আৰম্ভ কৰিছে নহয়, কালি গৈছিলোঁ বাৰু পথাৰলৈ অকমান। ৰুবলে, অকমান - অকমান মান মানে বেছিকে নোৱাৰিলেও অকণমান সহায় কৰি দিছোঁ আৰু।
অ', সেইটোৱে আৰু চবেই মিলি লগে ভাগে মিলি - জুলি কাম কৰিলেহে সোনকালে এদায় হ'ব।
উম, সোনকালে এদায় হয়!
অ', আজিতো ভালে হৈছে মানে ৰ'দটো নাই তেনেকে।
ৰ'দটো নাই অ' আজি একদম মানে কৃষকে তোমাৰ দিনটো পথাৰৰ পৰা আহিবলে মনে - কৰা নাই তোমাৰ ঘৰলে, খাবৰ খোৱা সময়তো উম, খোৱা সময়তো তোমাৰ মানে -
খোৱা সময়কণ ভাল আৰু এতিয়া বৰষুণো নাই।
বৰষুনো নাই, আৰু উকা পথাৰত কিবা এটা ভাল লাগে আকৌ ৰুই পেলাই।
হয় হয়। ভাল লাগে।
আৰু ধৰা তোমাৰ, উম কৃষকৰ কষ্টবোৰ আমি মানে অনুভৱ কৰি মানে অনুভৱ কৰাটো মানে উচিত গম পাইছা নে, ইমান কষ্ট - ষ্ট কৰে। এতিয়া তোমাৰ হাল-চাল বোৱাৰ পা ধৰি মাটি আলি কাটি দিয়া লেকে।
তাকেহে, তোমাৰ এতিয়া উম মহিলাসক - অ', পুৰুষসকলৰ লগতে মহিলাসকলৰো কষ্ট আছে! এতিয়া চোৱাচোন - একেৰা একখন ইমান ডাঙৰ পথাৰ তেনেকে- এ থিয়হি থকা বা মানে অ' উঠা মানে উঠা বহা- কৰা, তেনেকুৱাকে মাতি ৰোৱাতোও জানো কম কথা!
এই নহয় নহয় এইটো বহুত কষ্ট কৰা। সঁচা ধন ধান ৰোৱাতো সহজ কাম নহয় আক গম পাইছা নাই!
নহয় নহয়।
একেৰাহে তোমাৰ চাপৰি চাপৰি চাপৰি চাপৰি - তোমাৰ ৰুই থাকিলে কিমান ককাল মানে ককালৰ বিষ হব পাৰে।
হয় হয়।
ঘন্টাৰ পিছত ঘন্টা তোমাৰ এই কঠিয়াও তুলিব লাগিব সমানে ৰুবও লাগিব।
অ ৰুবও লাগিব। এতিয়া কিছুমানে এতিয়া বেলেগক লগাই মেলি দিয়ে হাজিৰা হিচাপে - এতিয়া চবেতো হাজিৰা হিচাপে লগাবও নোৱাৰে ন ইমান পইচা আজিকালি এদিনতে বহুত লয়। নিজে চব খিনি কৰিব লাগে হাল বোৱা পৰা ধৰি -
উম।
হালটো বাৰু আজিকালি হেৰিয়ে কৰে ট্ৰেক্টৰেই কৰে। কিন্তু বাকী খিনি আকৌ কঠিয়া তুলি দিয়া লেকে। মাইকী মানুহ মানে ঘৰৰ মাইকী মানুহজনীও সেই সেইবোৰতে মানে লাগিবগে লাগে।
উম।
অকলে এটাৰ ওপৰতটো নিৰ্ভৰ কৰি থাকিলেও নহব।
উম, আমাৰ গাঁৱত আকৌ এটা কথা ভাল কি জানানে? আমাৰ গাঁৱত ধান ৰুৱাৰ সময়ত মানে সকলোৱে মিলি - জুলি মানে ৰুৱে গম পাইছে নে, আজি -
উম।
কাৰোবাৰ ঘৰত যদি আজি গা মানে - আন কা আন কোনো ঘৰত কাইলে মানে। ইয়াৰ ফলত মানে কাম সোনকালে হয় আৰু গোটেই গাঁওখনৰ মানুহ ধৰা আজি আমাৰ পথাৰত কাইলৈ তোমালোকৰ পথাৰত বা- অ তেওঁলোকৰ পথাৰত তেনেকে ভূই ৰুই দিলে মানুহখিনি হৰ হৈ যায় নে নাই? তেতিয়া মানে ডাঙৰ এডৰা দি দিলেও তোমাৰ ঢেৰ মানুহ হব পাৰে তাত।
উম আৰু মানে তেনেকে তোমাৰ মিলা-প্ৰীতিটো - অ ঐক্য বা মিলা - প্ৰীতিতোও তেনেকে মানে তোমাৰ -
অ, অ, বৃদ্ধি পায় বৃদ্ধিও পায়।
অ, সোনকালে আদায়ও হয়, কাম খিনি।
উম,
আৰু ইঘৰত কৰি দিলে, সিঘৰটো এও সহায় কৰিবলৈ যাব, তেতিয়া লোকক পইচা দি পেলাই এনেকে হাজিৰা মতাতকে, তেনেকে লাগি দিলেতো বহুত ভাল হয়।
বহুত ভাল হয় অ, আৰু সেইটোতো
কিনিব, নোৱাৰিলেও বোলে ধানকে দি দিয়ে, বা তেনেকুৱা পইচা দিব নোৱাৰিলেও। ভালে কৰিছে গাঁৱত মানে এইবোৰ মিলা- প্ৰীতিটো থাকিব লাগে, আজিকালিতো বহুত কম দেখা গৈছে। আগতেতো বহুত মিলা- প্ৰীতি আছিলে, মানে এতিয়া আগতে খোৱা বস্তু অকাল নহয়েই, এঘৰত কিবা এটা নাথাকিলেও ইঘৰৰ পৰা দিব। এতিয়াতো, তোমাৰ অকাল কিনিবলৈও কিছুমানৰ পইচা নাথাকে, বা বাৰীতোও চব সময়ত চব খেতি নহয়। লোকক খোজিবলৈও বেয়া পায় মানুহবোৰে।
উম, এই, এই মানে এই সহযোগিতা বোৰে মানে তোমাৰ মনোভাৱটো খুব ভাল লাগে বা গাওঁ সংস্কৃ কিন্তু মানে এটা সুন্দৰ পৰম্পৰা বুলিয়ে ক'ব পাৰি, যদি গাঁওখন ভালে থাকে। হয়, নে নহয় সকলো যদি ওলাই আহে।
উম,
উম, উম, ভাল লাগে আৰু।
মিলা - প্ৰীতিৰে থাকিলেহে, তেওঁলোকৰ মানে বিপদে-আপদে বিপদেও তেতিয়া, তেওঁলোকৰ সহায় হ'ব।
সহায় হ'ব, সকলোৰে আৰু অকল আমাৰ বুলি নহয়, তো তেওঁলোকৰ বুলি নহয়। কলোৱে, হয়। কিন্তু সেই এই, এতিয়া বাৰিষা দিনত তোমাৰ স্বাস্থ্যৰ প্ৰতিও অকণমান সাৱধান হ'ব লাগে গম পাইছানে।
অ', তোন এতিয়া মানে বাৰিষা এই, বৰষুণত তিতিলেও তোমাৰ বেমাৰ-আজাৰ হ'ব পাৰে। আৰু, এই
ফালে পানী হৈ যায় যে, মহ, মৌ উতপাট টো বেছি হয়, তোমাৰ এইবোৰ একদম বহুত, বিভিন্ন ৰোগ মানে কিবা বিয়প বি, বিয়পিব পাৰে। সেইটো কাৰণে অকমান সাৱধানে থাকিব লাগে, উম, সেই কাৰণে। আৰু বিভিন্ন ধৰণৰ এতিয়া ভাইৰাছ বোৰ তোমাৰ, এতিয়া খুব হয় মানে ধৰা
উম, সেই নিজকে মানে সাৱধানে থাকিব লাগিব নিজে।
অ, এতিয়া কৃষকসকলে কিমান উন্নত, উন্নত বীজ আনি পেলাই লগাইছে।
অ, হয়তোন।
আধুনিক কৃষি পদ্ধতিও ব্যৱহাৰ কৰিছে, কি কিছুমানে। উৎপাদন বৃদ্ধি পাইছে আৰু ইয়াৰ ফলত। বতৰৰ পানীও ভালকে পালে, তোমাৰ উৎপাদনতোটো বৃদ্ধিয়ে পায়।
বৃদ্ধি পাব, হয়,, হয়।
উম, সেয়াই।
এতিয়া তোমাৰ অ, বীজ খিনিও তোমাৰ অ, আহ আধুনিক মানে ওলাইছে, নতুন, নতুন বীজ ওলাইছে, তেনেকে তোমাৰ এই কাম খিনি, কৰিবলৈও উন্নত মানৰ সজুলি ওলাইছে।
হয়, হয়।
মানুহৰ কষ্টও বহুত কুফা পৰিমাণে তোমাৰ কমিছে।